হে, হেল্ল', শুনিছ কি কৰি আছ?
চাহ বনাই খাই কৰি এইখিনি, তাৰপৰা ধূপ জ্বলালো, ধূপ ধুনা জ্বলাই। চাহ খাই এতিয়া মই অকমান মোবাইলটো চাইছো হি আৰু।
অ। নহয়, মই চাহে খাই আছো দে, চাহ খাই আছো বোলো ফোন এটা কৰো ৰ বোলো।
অ, কি বনাবই আজি খানা?
উম, খানা আজি মই নবনাও আজি, মাই বনাব আজি কি বনাই বনাব।
অ। মই এইকেইদিন ভাতকে বনাই আছো। ধুনটা ভালকে খাই আছে তাৰ মা চাৰ দিনাখন ভালকে নাখাই হয়
উম, মাছ খাই বেয়া পায় চাগে।
মাছ খাই বেয়া পায়।
অহ।
মন কতে ভা গৰমটো আজি। বেছি হৈছে অলপ
উম আহ
আছে নে কোৱা
হা
আকৌ গৰম বেছি না
অ গৰম বৰষুণ পৰি আছে যাতে গৰমটো থাকে আউ এতিয়া গৰমৰ দিনৰ পৰা।
অ পইচা পোৱা যে গৈছা তেন্তে সেইয়া হয়। জাগাতে ইমান গৰম তথাপিতো এনেকে গোপগুপীয়া গৰম।
অ গোপগোপীয়া গৰম নহয় গুজৰাট বুলি নহয় দিল্লী দিল্লীত। যাওঁতেও আমি যে আহিলোঁ।
অ-অ-অ
তেতিয়াও তাত মানে একদম পুৰা বতাহ মাৰি থাকে এনেকুৱা বতাহ নহয় তই ওপৰত থাকিবি নহয়। এতিয়া কাপোৰ চাপ মানে একে এনেকুৱা ওৱে মানে আৰু একে কাপোৰ ক মেলিবই নোৱাৰি কিলিপ লগাব লাগে। কে
অ ক্লিপটো আমি ইয়াত লগাও এতিয়া ক্লিপ নলগালে নহয় কিন্তু ক্লিপ আনি লৈছো। ক্লিপ মানে কিন্তু ইয়াত মানে গৰমতটো মানে ইয়াত গোপগোপীয়াকৈ লাগে বতাহটো মাৰিলেও মানে ভিতৰতো তলতো মানে নাহে মানে। আছে না ওপৰত মানে অকমান পৰে আৰু তাত আকৌ গোপগোপীয়া গৰমটো নহয় কাৰণেই ভাল লাগিছিলে। আমি যাই ৰাতি যায় একেবাৰে দহটা এঘাৰটাত টো ভাত খাই এগোজাতো থাকোতে। দশটা এঘাৰটা বজাতো। মানে বাহিৰ ওলাই আহো ঠাণ্ডা ঠাণ্ডা দোকান বিলাক তাত খোলা থাকে। থাকেই মানে আইচ ক্ৰীম খাব যাওঁ ওচৰত ভাবি দীপিকা লগৰ এজনী আছিলে দুইজনীয়ে মিলি ডিনে চবকে ভাত - পানী ৰান্ধি বাঢ়ি খুৱাই পেলাই তা পা। ন চাৰে দহচতা মানত। তাৰ মানে। অ দহ চাৰে নটা মানতে তাই মাত দিয়ে মানে হ'ল নে খাই বৈ। নহ'ল। এটা কথা নহয়। আইচক্ৰীম ল'ৰাক আনি পলাই। তাকে বাহিৰতে পঢ়া হেৰি কমা। তাতো দিয়ে বেঞ্জ। তাতে বহি লম আৰু। যোন জনীয়ে লেকচা মাৰি থাকে কও একেবাৰে ইও কতা সেই তাকে মনত পৰি আছে আজি।
অ নহয় তাত আকৌ ৰাতি ওলাই। যাবলৈওতো মানে কিয় ভয় নালাগে কে পোহৰ হৈ থাকে হয়।
অ চবতে লাইট উম আৰু দোকান বজাৰ বিলাক খোলাই থাকে। এবাৰ পা এবা
অ আমাৰ ইয়াত। এতিয়া ট দহটা বজাৰ লগে লগে মানুহ শোৱেই মানে দহটা এতিয়া গৰমৰ দিন বাৰু অতি বেছি দহটা দহটা বজাত। জালৰ মানুহ মানে শুৱেই অ।
অ তাকে দিন ৰাত সমান হৈ থাকে সেইকাৰণে ভয় নালাগে।
অ সেইটো কাৰণে মানে উ তেনেকুৱা জেগাত মানে। ভয় নালাগে আৰু। আমাৰ ইয়াত মানে শুৱে যে মানুহ ভয় লাগে সেইটো। সেইকাণে।
অ অ
এনেতো সাৰ পা থাকাই যায় হয় দিয়া।
হা
পায়ে পায়ে থাকোচোন এনেচোন। অ এতিয়া ৰাতি গৰম লাগিলেও মানে। মানে আও তই ভিতৰতে থাকা আৰু বাহিৰলৈ।
নোলাই আৰু এই দোকান বিলাক। বজাৰ বিলাক খোলা থাকিব লাগিব তেতিয়াহে মানুহ ওলাব। অ মানুহবিলাক। বন্ধ কৰি দিয়ে বা মানুহ নোলাই কাৰণে দোকান বিলাক খোলা নাথাকে দুইটাই মিলি পেলাই মানে হেৰি আৰু। তথাপিতো দোকান বিলাক যদি লাই ৰাখিলে হয় লাইট চাই চলাই
অ, অ এনে গৰমতে চব মানে খুলি আছে দে আমাৰ এতিয়া ইয়াত মানে হয় ইমান দোকানো নাই হয়। টাউন-চাউন বিলাকতে অকণ দেৰিলৈকে খোলা থাকে। সেয়াও।
অ-অ এ দোকান মানে আমাৰ তা অ-অ ইমান ওচৰে পাজৰে দোকান নাই যে সেইটোয়ে প্ৰব্লেম মানে।
অহ
দোকান বিলাক তাত আকৌ ইখনৰ পিছত সেইখন দোকান নহলেও মানে কিবা এটা ভাল লাগে, তাতো অকমান দুৰে-দূৰে আছিলে দোকান। তথাপিতো কিয় জানো কিবা এটা মানে লাইট চাইট জ্বলি থাকে যে কিবা ভাল লাগিছিলে মানে
অহ
টাউনিয়া নিচিনা নিচিনা লাগিছিল, গাঁৱত আহ পয়ে তথাপি টাউনিয়া নিচিনা আও গলিটো আও, টো
তাৰপিছত আকৌ হেৰি, অ, ক।
স্কুটি তাতে শিকিছিলো, তাতে স্কুটি শিকিছিলো, তও শিকিছিল নেকি তাতে?
অ মই সেই তাতে এবাৰ শিকিলো পাৰিলো আৰু ভগৱানৰ কৃপা এটা এবাৰতে হ'ল। পাৰিলো। তেতিয়াৰ পৰা ধৰি লঃ হেৰি চোৱা নাই আৰু সেই সৰুতেই শিকিছো হয়। তাৰপিছত তাত আকৌ হেৰি তহঁতৰ সেইফালে হলচেল দোকান আছেনে?
আমাৰ এইফালে হলচেল দোকান আমাৰ এইপিনে আমি যে এবাৰ দুজনীয়ে গৈছিলোঁ সেই সেই নাই দে ইমান এনেকুৱা হলচেল দোকান নাই ইয়াত।
অ মই একে হ'লচেল দোকান কাপোৰ অলপমান আনো আনিম বুলি ভাবি আছো নহয় মানে উকা চেট বিলাক যে হয়?
অ তই তাইক সুধিছিলি নে লগৰজনীক হেৰি কিমান দি আনিছিলে?
অ দেৰশ টকাত এনেকে আনে বোলে হেৰি মই সেই তাকে বোলো হেৰি তহঁতৰ মৰিগাঁও ত যাবলৈ ভাল সহজ ওচৰতে হয় যে নগাঁওলৈ অকণ ধৰিলেও চিনি নাপায় পা নগাঁওখন মৰিগাঁও খন যেনিবা গৈ থাকো যে
অ অ
হয় বোলো ফেব্ৰিককে কৰো নেকি কৰি থাকিম ফেব্ৰিক অলপকে কও কাপচেট দুজনী যে পিন্ধিবলৈ হয়
অ নিজে পিন্ধিবলৈ ফেব্ৰিককে কৰি কৰি ল এই আ ফুল্টা কিনিব পাৰে আজি পাতকেইটা বনাই দিলেই হ'ল ফুল কেইটা আঠা দি দি দিব লাগে আৰু অনলাইন ফুল কেইপাহ কিনিব পাৰে নহয় পেকেটত সৰু সৰু ফুল যে উম তাৰপা সেইকেইটা আনি হে আঠা দি চিপকাই দি এতিয়া তাৰপা পাতকেইটা বনাই দিলেই হ'ল খালি বেছি যনজট নহয় মানে আৰু আজিকালি আগৰ নিচিনা ফেব্ৰিক কৰিবলৈ
অ হেই নিজে পিন্ধিবলেকে দুযোৰ কৰি লও বোলো তাকে বোলো হ'ল চেলৰ পৰা আনিলে অকণ দামটো কম পাম হয় এই এতিয়া
দেৰশ টকা আনিবি ডেৰশ টকা পাচ এযোৰ কাপোৰ এটা ডেৰশ সচ গলেও তিনিশ মানত হৈ যাব ধুনীয়াকে
অঁ অঁ
চাও তেনেকে কৰিব এনেই থাকাত
অ এতিয়া হয় কাম বনো নাই আৰু তেওঁ বাৰু
কি কি আছে তাতে দোকান এখনত লব পাৰিবি
আহ তেনেকে দোকান এখন দিব লাগিব দে মই নিজে এতিয়া কিবা এটা মানে নকৰিলে নহয় আজিৰ যুগত মানে কৰিবই লাগিব
উম মিলি জুলি নে তই কাপোৰ ৰাখিবি তই পাৰ্লাৰ কাম কৰিব
অ সেই তেনেকে কৰিব লাগিব অহ
লাব একপা গ্ৰাহক আহিলে আহিব নাহা সময়খিনি দহি বতি থাকিবি
অ এ তেনেকে কিবা এটা কৰিম বুলি ভাবিছো। চোৱা দে বুজিছ এনেই থকা সলনি।
অহ প চিলাই দিয়ে যদি মেচিনত ফল চলচ লগাই ব্লাউজো শ- শিলাব দিছো তাই ব্লাজ শিকিব চিলাব নিজৰ খিনি শিকি লওক তাৰপা বেলেগৰ খিনিও পাৰি অ- তাৰপা তাতে বহি ল'বি কাৰন ধুনীয়াকে তাৰপৰা কোনোবাই যে তাইক খোচলাব দিলে হেৰি খিনি দুইজনীয়ে মিলি জুলি লগাই দিবি আৰু দহি খিনিয় আৰু তাৰপা চাই চখন দিব আৰু আৰু কিবা আহিলেও মানুহ এ যে কাপোৰ আহি সেয়া বে বেচি দি এনেকে বাঢ়ি গৈ থাকিব কাপোৰ তাৰপিছত তাৰপা বেচলেট গিফ্টৰ বস্তু আনিবি। পইচ লতা গিফ্টট বহি এহোপা আহে ত্ৰিশ টকাত আনে যদি এশ টকাত বেছে মানুহে হলছেেলৰ পৰা।
অ সেই তেনেকেই আনিবগৈ লাগিব বুজিছ। এ ফেঞ্চি বজাৰত বোলে ফেঞ্চি বজাৰত বোলে হা হেৰি কম দামত তাই পায় বোলে।
অ
ফেঞ্চি বজাৰতেহে যাওঁ নে কি হেনে
অ ফেঞ্চি বজাৰত গলেও হ'ল বা ভাল ডাঙৰ হলচেল দোকান এখনত গ'লেই হ'ল আৰু মানে গৈ পেলাই গিফ্টৰ বস্তু মানে অলপ উঠাই আনিবি। এনে কমতে দিব নহয় যে ইয়াত এশ টকা দি আমি মানে ত্ৰিশ টকা পঞ্চাশ টকাতে দি দিব আধা ৰে আমাৰ কমে হে কমকে আহিলেও ইয়াত বেছিকে বেছি দিলে। সেইকে বহুত লাভ হৈ যাব পিছত
অহঁ
সেইকিনি আছো এশ টকীয়া বস্তুতটো তিনিশ টকা কিনো আমি যে গমেই নাপাওঁ অ
অ মইহে আনিবগৈ লাগিব ৰম মই একেবাৰে এ কিবা এটা মানে কিনো কৰিম বোলো এনেই থকা সলনি কিবা এটা কমোৱা বুইছ।
অ। কিবা নহয় কিবা এটা কৰি থাকিব লাগে ন? নৈ ক লাগে ন। লাগে আৰু এটা এতিয়া মই মা আমি যে আছিলো? নজা ফটো মাৰি দিছে যে।
হা।
আমি বিচাৰিলে তাৰ আগত? ভাড়া আছিলো যে।
আহ।
তাত থকা কাষৰ দোকানীজনীয়ে আৰু এটা কিবা কাম উলাইছে ঘৰতে বহি কৰা? তাই মোক লিংকটো দিব মানে।
আহঁ।
কটো দিব দিছো মইয়ো বোলো কৰিম আও বুলো ঘৰতে?
অ ময়ো কৰিম দে বুজিছ ময়ো কৰিম মোক। মোকো দিবী।
অ, অ।
মানে এনে মত। থাকিবলৈ মই নিবিচাৰো আ।
অ সেজাতকে কৰিব লাগিব বোলো এই মোকো দিব দিম ৰ ছাৰক সুধি লওঁ তেনেকে কি কয়? সিজনে কালি মিটিঙত গৈছিলে? মই মানে দেখিলো মানে লিখা আছে আৰু মহিলাসকল ঘৰত বহি। মানে অ অপচন এনেকে মানে ঘৰত বহি মহিলাসকলৰ উপাৰ্জন মানে তেনেকে বোলে? ধ আছে তাৰপৰা মই বো কিনো বাইদেউ? বোলো এনেকে সুধি লোৱা কৈছে দিম ৰব বোলে এনেকে কৈছে? তাৰপৰা আজি মই সেইকাৰণে ফোনকে কৰি? কৰিলো বোলো? কওকচোন বোলো হেৰি কালি যে বোলো আপুনি ষ্টেটাচটো দিছিলে? মই বোলো সেইটো উম। ময় বিচাৰো কৰিব আপুনি কওকচোন কৈছে অ মই দিম দিম? একাৰনে দিয়া নাই কৈছে চাৰে। হে। ছাৰে ম ছাৰক সুধিব লাগিব মানে? অ ছাৰক সোধা পিছতে মই দিম আৰু মানে? নেকে গৈছা বলক সুধি চাম। তাই নি হোদি দিব মোক।
অ, অ।
তাই কালি মিটিংত আছিলে মিটিংত। তেনেকুৱা এজনীয়ে মানে কিমান বোলে, ওঠৰ লাখৰ গাড়ী এখন পাইছে বোলে।
অহ। অ, সেইটো মই বুজি পাইছো উম, উম, উম। উম।
বুজি পাইছ ন।
অ। পাইছো অ, অ হ'ব দে দেই হ'ব ৰাখো।
অ, ৰাখ।